কি কৰিছ?
শুই আছো।
ভাত খালি নাই?
নাই খোৱা।
ইয়াত শুনিলে কবি। তাৰ শুনি আছ না মোৰ কথাটো? অ' খবৰ ক?
ভাল।
কিমান ভাল?
বহুত ভাল।
তত-তাঁতশালৰ বিষয়ে মোক কচোন?
তাত হলেও কি? ৰুমাল লগাছ-ৰুমাল লগাছো।
অহ' তাপা?
আম বতি কৰিৈছো হে,
ইয়াৰ আগত কিবা এ ততকাল ইয়াৰ আগত কিবা তাঁতশাল লগাইছিলি নেকি?
লগাই আছিলো, চাদৰ লগাইছো।
চাদৰ কেইখন লগাইছিলি? বিকিবলে লগাইছিলি নে নিজে পিন্ধিবলৈ?
বিকিবলৈা নহয় নিজৰলৈ, কাৰোবাক লাগিলে দিম।
কিমান টকাকে লয় এখন চাদৰ?
চাৰিশ- টকা।
আচ্ছা, - তাঁতশাল কেনেকে লগাই, মোক কোৱাচোন গোটেই কথাটো? এনে,
তাত কি আৰু সূতা বজাৰ পৰা আনিছো, আনি পেলাই ববিন কৰিছো, ববিন কৰি পেলাই ববিন বিশটা ববিন লৈছো, লৈ পেলাই বাতি কৰিছো দছখনত হেৰি মুঠি খালে টুটেল। সাত -মুঠি ললো সাতমুঠিয়ে বাঢ়ি গল বাৰু।
তুতে এমুঠি সূতাত কিমান টকাকে লয় বজাৰত?
নব্বৈ টকাকে এমুঠি সুতাত।
মই', কথাটো কোৱা পিছত, শুনাৰ পিছত কবি। কেনেকুৱা কি- কি চাদৰ ৰং কেনেকুৱা আছে?
উম ', হেৰি আকাশী - ৰঙৰ।
এতে বতাহ কি বজাৰত পাই নে কি সুতাবোৰ। তাঁতশাল কৰোতেনো কিমান সময় লাগে? বা, তিগৰ দাদা,
লাগে সময়, বতৰ ভাল হলে ', -আঠটাত কৰিলে- এটা মানলৈ সামৰিব পাৰি। দুজনী, হলেই হয়। তাঁত-পাতি কৰিলো কোৱাৰ পিছত, তাত বৰ তুলিব লাগিব। বৰ তুলি, চাৰি বাতি, বৰ তুলিব লাগিব। চাৰি বাতি, বৰ তোলা পিছত শালত আহিব। তাঁই ৰচী- চচি বান্ধি মেলি, চববোৰ কৰোৱাৰ পিছতহে বোব লাগিব।
এজনী মানুহে তাঁতশাল বব পাৰি নে? এখন চাদৰ উলিয়াবলৈ কিমান সময়, -ময় লাগে, কিমান দিন লাগে?
এদিনত ডেৰখন -দুখন বুব পাৰি। চাদৰ দেৰখন বোব পাৰি। পাৰি, গামোচা হ'লে দুখন উলিয়াব পাৰি।
আঃ
ৰুমাল বৈ পাইছ, নাই?
ৰুমাল লগাইছো এতিয়া, ৰুমাল বৈছো চাৰিমুঠি সূতা আনিছো চাৰিমুঠিয়ে সত্ত্বৰ -আশিখন লগাই আছো বহা খিনি বানীত বম। ৰুমালো সেই দেই আৰু শালত ব, কি বৰ তুলি মেলি আকৌ শালত উঠাব লাগিব। ৰুমাল বওঁতে এদিনত পাঁচখন- ছখনমান বব পৰা হয়।
ৰুমাল বোৰ বিক্ৰী কৰিবলৈ হ'লে কিমান টকামান,
ৰাম ৰৰুমাল পিছ ত্ৰিশ টকাকে দিব লাগিব। পকোৱা অ পকোৱা। এখন মানত ত্ৰিশ টকাকে ল'ব লাগিব তেতিয়াহে হ'ব।
আচ্ছা।
পাই এতিয়া এতিয়া খানাটো কিহে বনাইছো। আৰু এই পনীৰ বনাইছো। গাখীৰ আছিলে গাখীৰটো ফালা ফালিলো ফালি পেলাই ধুনীয়াকে ধুনীয়া চফা পাতলা কাপোৰখনত বান্ধিলো বান্ধি টোপোলা কৰি থলো হেঁচা এটা দি।
মোকো খৰিিবাল তুমি তেওঁ পনিৰ বনাওতেনো কিমান সময় লাগে।
লাগে সময় ৰাতিপুৱা দিলে গধলালে খাব পাৰি।
আচ্ছা এক এ লিটাৰৰ গাখীৰৰ পৰা কিমান পনীৰ বনাব পাৰি।
এপোৱাও নহয় কমিবহে।
কিমান টকা লয়।
কনীৰ নটো নাজানিম নহয় মই
কণীৰ দাম বজাৰত। তোৰ কেজি। ছশ মানকে লব চাগে।
নাজানিম পনী কিনি নাখাম। ৰাখি।
পনীৰ কিনিলে ভেজাল আহে আকৌ।
অ গাখীৰ ঘৰ গাখীৰ বহুত খিনি থাকিলে বনাই থৈ দিলে সেইটো খাবৰ টেষ্ট আছে কিনাতকে।
পনীৰ কিহৰ লগত বনাই নু।
পনীৰ চবৰে লগত বনাও বুলি ক'লে বনাব পাৰি। মটৰ সেনেকে। কে আলু সেনেকে দি বনালে ভাল লাগে কাবুলীবুট সেনেকৈ। বনাই খাবও পাৰি। এনেই দালি চালি এনেকে দিও আলু চালু দি চব দিও তেনেকেও খাব পাৰি যেনেকে খাওঁ বুলি ভাবে আৰু
আজি ৰাতিপুৱা কিহে ভাত কালি
ৰাতিপুৱা পুৰি আলু ভাজি দালি হে।
দুপৰিয়া কিহেদি ভাত খাবি এতিয়া।
দুপৰীয়া পনীৰ বনাইছো দালি আলু পনীৰ বনাইছো হ।
আচ্ছা।
উ'ম
ঠিকে আছে আজিৰ দিনটোত কি কি কৰিলি নু।
আজিৰ দিনটো ৰাতিপুৱা আঠটাত পাত ছিঙিবলৈ গলো।
অ',
বাগানত।
অ'হ
পাত ছিঙিলো।
চাহ কি চাহপাত।
চাহ পাত চিঙিলো। আজি বাৰ চৈধ্য কেজি মান হ'ব।
কোনে কোনে ছিঙিলে।
আমি দুটাই ছিঙিছো।
অ'হ ত' পাাটবুকৰ দাম কিমান বর্তমান?
চল্লিশ, বিয়াল্লিশ তেনেকেও দিয়ে। অ' তুমিও যায় বাহে। এৰ ও কোনো হিচাপ নাই। বাটৰ
অ', এইবোৰ চাহপাত পাতবোৰ কি কয়?
চাহপাত ফেক্টৰীত দিয়েগে ফেক্টৰীত বনাই চাহপাত আৰু।
ঘৰত-ঘৰত বনাই পেলাই পাইছ নাই চাহপাত?
ঘাঁ ঘৰত বনাবই পাইছোঁ। আৰু ধুব লাগিব। চাহপাতটো আনি পেলাই ঢেঁকীত খুন্দিব লাগিব। খুন্দি পেলাই আকৌ চালনীয়ে চালিব লাগিব তাৰ পিছত চিপিব লাগিব ৰস এতোপো নোহোৱাকে।
ধেৰ কষ্ট কৰিব লাগিব দেখোন।
ত তাৰ পৰা চেপি পেলাই ৰ'দটো কাঢ়া হব লাগিব কিন্তু তাৰ পৰা পাতলকে ৰ'দ ৰদত মোকওলাব লাগিব একেটা ৰ'দতে শুকুৱাব লাগিব। গ্ৰীণ টি বনাই নাই পোৱা। কিন্তু জানো। গ্ৰীণটিটো আকৌ আগ দুটাহে হয়। আহ,
গ্ৰীণ টি টো কেনেকে বনাই?
গ্ৰীণ টি বনাই গ্ৰীণ টি চিঙাও নিয়ম আছে। আগ দুটা ছিঙে। পোহপান দুটাত কাহে চিঙে।
যিবোৰ আমি নৰ্মেল যিবোৰ চাহপাত চিঙো সেই চাহপাত বোৰো কেনেকে চিঙে?
এনে অমালবু চ চিঙা সেই কোমপাত দুটাতকে বেছিকেও ছিঙিব পাৰি কিন্তু গ্ৰীণটি বনালে চোৱা কুমপাত দু
এতিয়া গ্ৰীণ টিত লাভ হ'ব। নে আমি যদি নৰ্মেল চাহপাত বনাও তাত
আমাৰ ইয়াত ইন গ্ৰীণটিত লাভ নহয় কাৰণ গ্ৰীণটিত পইচা বহুত মানুহে ইমান পইচা দি।। কিনা
কিন্তু গ্ৰীণ টি বিদেশত ডিমাণ্ড বহুত বেছি গ্ৰীণ টি সদায় মানুহে আ যিবোৰ ধনী ধনী দেশৰ মানুহক সিহঁতে গ্ৰীণ টি খাবলৈ বিচাৰে।।
অ এ বনাই মেলি বাহিৰত বেচিব পাৰিলে লাভ হৈছে কিন্তু আমাৰ গাঁৱৰ মানুহে ইমান দান দি গীত দি নাখায়।
এতিয়া তহঁত ততে যি চাহপাত ব্যৱসায় কৰি আছ চাহপাত ব্যৱসায় দেশৰ বাহিৰলৈ দিয় নে নিজৰ দেশৰ ভিতৰতে চলি থাকে?
দেশত চবলৈকে দিয়ে গোটেই অল আছামত দিয়ে।
অ এই ব্যৱসায়টো তই কৰি আছ?
হ'ল পাঁচ বছৰ মান।
পাঁচ বছৰ ধৰি চাহপাতৰ ব্যৱসায় কৰি থকা হৈছে।
অ
বৰ্তমান কিমান ডাঙৰকে আছে গোট? তে চাহ পাত
আহ-উম
আৰু - আৰু এই এতিয়া চাহপাত চিঙিবলে কিমান সময় লাগে, এক বিঘা চাহপাত চিঙিবলৈ কিমান সময় লাগে?
তাত থাকিলে সময় লাগে
আজি পাত আছিলে নেনাই
আজি পাত বেছি নাই বাৰ চৈধ্য কেজি একো নাই হা বহু।। গুণ বেছি সেইকাৰণে প্ৰডাকচন টো কম।
এই চাহপাতৰ এতিয়া যিটো প্ৰডাকচনটো, মানে চাহপাত হবলৈ।। কেনেকুৱা মাটি হ'ব লাগে জাননে
বৰ বালিয়া মাটি হলে বেয়া
পাহাৰ অঞ্চলত চাহপাততটো বেছি হয় নেকি?
পাহাৰ অঞ্চলত বেছি হয় কাৰণ পানীতো ৰই নাথাকে। যিমান বৰষুণ দিলেও পানীটো ৰৈ নাথাকে পোতককৈ গুচি যায়। পাহাৰৰ সেইকাৰণে পাহাৰৰ হেৰিতটো বেলেগ আমাৰ ভৈয়ামৰ হেইৰিটোও বেলেক
হয় মানে আমিত চাহপাতৰ যদি খেতি কৰিব বিচাৰো তেতিয়া পাহাৰৰ ওখ মাতীয় অঞ্চলত চাহপাতৰ খেতি কৰিব লাগিব।
খেতি কৰিলে ভাল হয়। কষ্টও আছে।
এই চাহপাতৰ লগতে আমি বেলেগ কিবা পশুপালন কৰিব পাৰো নেকি?
পাৰি ছাগলীয় চাহপাত খালে। ছাগলীৰ পৰা চাহী এটা উঠে। বছত স জানে ছাগলী সোমাবলে নিদিয়ে। অপুনি প ষত দিব নালাগে মানে?
তেতিয়া হ'ব দে আজিলে ফোনটো ৰাখ কৌ পিছত কথা পাতিম।
থেংক ইউ।